কি কৰি আছা এই ভাত বনাই আছোঁ
অ' ভাল এতিয়াহে বন আছে
অ' খবৰ ভাল
ভালে আপোনাৰ ভাল
অ ভালে
অ ভাতৰ লগত কি বনাইছে
ভাতৰ লগত কণী কণী আলু বইল কৰিছোঁ
অ
কণী আলু জোল বনাই দিম দালি বনাইছোঁ তাৰপিছত এই চাটনি অকণ বনাইছো আৰু সেয়াই
উম
বনাম আৰু চাটনি বনোৱা নাই আৰু ৰেডি কৰি থৈ দিছোঁ আৰু তুমি
মই এ আমি খাই বৈ আজৰি হলোৱে
অ কৰ'বাত গৈছা
তাত, অ', এই মিটিং এখন আছিলে যে। তাত গৈছিলোঁ।
অ'।
ভাতৰ লগত ৰাতিপুৱা ৰাতিপুৱা সোনকালে ভাত বনালোঁ যে।
অ'।
খাই বৈ মানে আজৰি হ'লো সেইকাৰণে। দালি বনালো তাৰপিছত আ। অ', উম, দালি বনাই দিলোঁ। তাৰপিছত এই বাৰীতে মানে ভেন্দি কেইটা। কেইটামান লাগিছিলে যে। এ তাকে ছিগিনি পেলাই ৰাতিপুৱা। আলুৰ লগত ভাজি দিলোঁ। তাৰপিছত আ। অ', চেপা মাছৰ চাটনি অলপ বনালোঁ।
চেপা মাছৰ চাট্‌নি কেনেকে বনালা?
চেপা মাছৰ চাট্‌নি আদা নহৰু দি, হেৰি চ চেপা মাছখিনি ধুই কৰি লৈ ধুনীয়াকে অকণ তেল অলপ কেৰাহীত দি পেলাই। অলপ খলাত মানে হেৰি। লব লাগে, ভাজি লোৱা নিচিনাকে লব লাগে। লোৱাৰ পাচত, তাৰ পাছত শুকান জলকীয়া দিব লাগে, শুকান জলকীয়া, নহৰু, আদা।
শুকান জলকীয়া ভাজি ল'ব লাগে নেকি?
অ', অলপ মানে ভাজি ললে ভাল আৰু। পিছোতে মানে তেতিয়া বেছি কষ্ট। নহয়।
অ'।
সৰসৰীয়া হৈ থাকে যে, এনেকে পিচি দিলে সোনকালে পিচ গুৰা হৈ যায় গৈ।
অ', খাই ভাল লাগেনে?
অ', ভাল লাগে। খাবোচোন বনাই, ভাল লাগে খাই।
কি কি দিছা?
আৰু? তেনেগে। আদা নহৰু দি পেলাই বনাইছোঁ। তাৰ পিছত পিচি দিছোঁ আৰু বেলেগ একো দিয়া নাই।
মই আকৌ ঘট কুকুৰা যে মোৱা মোৱা মাছ নে মৰা মাছ কি কয়?
অ', মোৱা মাছ।
অ' সেয়াহে চাটনি বনাই খাই পাইছোঁ জুইত শুকুৱাই থৈ দিয়ে যে সেই তেনেকৈ অ' অকণমান ভাজি লৈ পেলাই জলকীয়া নহৰু আদা গোটেইখিনিয়ে অকণ ভাজি লওঁ মানে তেল নিদিয়াকৈ খালী। বিতিয়া আহি দে, ভাজিবোলে সি পতাত পিচি দিওঁ যে খাই ভাল লাগোল কেঁচা হালধি, সন্মানো দিওঁ
চাহ হালধিতো চাটনি বনাই খাওঁ খালে ভাল।
অ' অকল কেঁচা হালধিও চাটনি হে ভাল লাগে অকল কেঁচা হালধি চাটনি বনালে হেৰি দিব লাগে তেলত যদি অকণমান গৰম কৰিবলৈ দিয়া হয় হাইও ভাল লাগে মানে
অ' মানে অ' কেঁচা গোন্ধৰণে এই কিয় হৈ যায়গ অ'
অ'
এটা হালধি আছে অলপ, এটা হালধি আছে তিতা লাগে।
অ' এই অ' সেইটো হালধি এটা আকৌ খাই ভাল লাগে তিতা নালাগে গোন্ধও নোলায় বেছি সেই গোন্ধ নোলোৱাটো মানে খাই বেছি বেছি ভাল লাগে।
অ' আমি হেৰি এনেকে মাছৰ লগতো হালধি জোল বনাই খাওঁ নহয়।
অ' নাই নহয় খাই পোৱা নাই কেনেকৈ বনাওঁ মাছৰ লগত হালধিযোৰোৰ
এম অ' হেৰি এ হালধি খিনি পিচি ল'ব লাগে তাৰ লগত আৰু বেলেগ বেলেগ কিবা দিব পাৰে মানে নৰসিংহ তাৰপিছত ভেদাইলতা শুকলতি তাৰপিছত আকৌ হেৰি এইটো হেৰি কি বুলি কয়?
গোন্ধোৱা তুলসী এটা আছে যে সেয়া দিয়ে নেকি?
অ' গোন্ধ বন বুলি কয় সেইটো মানে বেলেগ এটা নাম আছিলে নামটো মই পাহৰিছো কি বুলি কয়? এনেই আমি গাঁৱত মানে উ গন্ধোৱা বন বুলে কওঁ আৰু বন হেটো পাতটো ধুনীয়া গোন্ধ এটা ওলাই। অ', সেইটো দি তেনেকে মিক্স কৰি‌ পেলাই মানে পিচি পেলাই মাছৰ লগত জোল বনাই খাই ধুনীয়া লাগে
খাই ভাল লাগে ন' মই খাব লাগিব বনাই।
অ', অলপ জ্বলা দিব লাগে, জালুক, জলকীয়া জালুক, জলকীয়া দি বনাই খাব লাগে, মাছটো ফ্ৰাই কৰিবলৈ আগে থৈ ল'ব লাগে, তাৰ পিছত সেইখিনি উম, হেৰি উম, পিছিব লাগে পিচি পেলাই আদা, নহৰু দি তেলত সময় ভাজিব লাগে, অ', ভাজি পেলাই তাৰপিছত পাহ অ', পানী দি দিব লাগে।
অ'।
খিনি দি মাছখিনি মানে ফ্ৰাই কৰি থৈ দিয়া মাছখিনি দি দিব আ আৰু উতলিব যে, তেতিয়া অলপ পিঠাগুৰিয়ো দি দিব পাৰে তেতিয়া মানে ডাঠ হয়।
অ', পনীয়া, পনীয়া হয়‌ পিঠাগুৰি দিলে খাই বেছি ভাল লাগে চাগে।
অ' পিঠাগুড় দিলে খাই ভাল লাগে
অ' বনাই খাব লাগিব হালধি আছে। কিনি আনিছিলোঁ বনাই খাব লাগিব।
অ'
নেজানিলে আকৌ সুধি ল'ম দিয়া
অ' সুধি লবো
বনোৱা সময়ত আছে আমাৰ ঘৰতে হালধি খাবলৈ মন গ'লে লৈ যাব পাৰিবা
অ' সৰহকে আছে যদি দিব
সৰহকৈ আনি থৈ দিয়া হৈ আছে
বনায় সেইদিন হ'ল মানে বনাই খোৱাই নাই যে খাব লাগিব মাছ আনি অ' এই চন্দা মাছটো খাই বেছি ভাল পাওঁ যে তাৰ চন্দা মাছ চানিলে বনাই
অ' মই আকৌ তেনেকে নাখাওঁ নহয় হালধি আদা, নহৰু নহৰুকেইটা আকৌ হেৰি গ চাই গোচাই দিওৱা। আকৌ ভাজিহে খাওঁ বুত -
আহ।
তেলত ভাজিবলৈ শুকানে ভাজিবলৈ খাওঁ চয়াবিন তৰাবিন চব দি পেলে - গোটেইখিনি মেছ- মিছল কৰি পেলে - ভাজি পেলাই খাওঁ তেনেকৈ তেনেকৈও খাই ভাল লাগে অঁ তেনেকৈ খা অঁ- তেনেকেহে খাওঁ মই হেৰি তৰকাৰী বনাই খাই- খাই পোৱা নাই মানে।
অ' হব।
খাই চাব লাগে অ', তেনেকে ভাজি খাওঁ, চাটনি বনাই খাওঁ তেনেকেহে খোৱা হয়
অ', অ', এই পাতৰ লগত মিক্স কৰি পেলাই খাবচোন।
অ', অ', পাত নিৰামিষ দিলে
অ', দুপৰীয়া ৰুটি বনাম বুলি ভাবিছোঁ। অ', এই একো নবনালে আকৌ ছোৱালীজনীয়ে, কিবা এটা খাওঁ-খাওঁ কৰি থাকে নহয়।
অ'।
সময়কণত ভোক লাগে, মই কিবা খাওঁ বুলি কয় অ', ঘৰতে, স্কুল নাই যোৱা নাই। পৰীক্ষা শেষ হ'ল যে, যোৱা নাই।
অ'।
তাকে, ৰুটি বনাম বুলি ভাবিছোঁ। ৰুটি, বুটৰ দালি বুটৰ দালি কেইটামান তিয়াই থৈ দিছোঁ। অ', তাকে বনাই পেলাই অলপ ৰুটিৰ লগত দিব লাগিব।
ভাতৰ লগত খাই পাইছানে।
মাছৰ লগত নাই খোৱা এনে বেঙেনা ফাই কৰি পেলাইহে খাওঁ
অ, এই হেৰি কৰিবলৈ খাব পাৰে এই বেঙেনা ফ্ৰাই। কৰি পেলাই থৈ দিবা আমি যেনেকৈ বেঙেনা ফ্ৰাই কৰি হাহ। তেনেকে মানে সম্পূৰ্ণ সিজিবলৈ দিব নালাগে
অ
সিজা হওঁতেই থৈ দিব লাগে থৈ দি পেলাই পিাঁয়াজ সৰহকৈ মিহি মিহিকে কুটি ল'ব লাগে তাৰপিছত তেনেকে বিলাহীও কুটি ল'ব লাগে মিহি মিহিকৈ কুটি লৈ পেলাই হেৰি কৰিব লাগে এই সেইখিনি পিঁয়াজ আদা নহৰু তাৰপিছত আদা নহৰুটো পিচি ল'ব লাগে। জানে আৰু চবেই সেইখিনি পিচি কৰি লোৱা বোলে এই হেৰি বিলাহীয়ে পি পিয়াজখিনি আধা সিজা হয় যেতিয়া। তেল মাৰি দিয়াৰ পিছত সেই বিলাহীখিনি ম ম ম ম হয় যোৱালৈকে ভাজি থাকিব লাগে। ভাজি - ভাজি মানে হেৰি হ'বগৈ নহয় বিলাহীখিনি অকণ গ্ৰেভি টাইপৰ হৈ যায়গৈ নহয়। থুপীয়া যদি বিলাহী নাথাকে বিলাহীৰ চচ পাই যে
অ বিলাহী চচতে পায় অ
সেইটো দিলেও হয়। দি লৈ পেলাই বেঙেনা খিনি দিব লাগে। বেঙেনা খিনি পানী অকণমান দিব লাগে আৰু একাপমান দি পেলাই বেঙেনা খিনি দি অকনমান সময় সিজাব লাগ ঢাকন দি ঢাকন দিয়াৰ পিছত যি মাছ সৰু মাছেই হওঁক ঙৰ আছে হওঁক। সেইখিনি দি পেলাই আকৌ অকণমান সিজাই লাষ্ট মানে নমোৱাৰ আগত আৰু ধনিয়া পাত থাকিলে ধনিয়া পাত অকণমান হেৰি দিব লাগ যে, নহ'লে বা মান ধনিয়া যে, আছে।
অ', মান ধনিয়াটো বৰ ধুনীয়া গোন্ধাই।
পিচিয়ো দিব পাৰা। নহ'লে ব'লে হেৰি মিহি, মিহিকে কুটি দিছোঁ, কুটিও দিব পাৰা। সেইখিনি দি পেলাই সিজাই থাকিব নালাগে আ ঢাকি পেলাই থৈ দিব লাগে তাৰ গোন্ধটো মানে ধুনীয়া হয়। এই ৰুটি হেৰি যদি মাছ নিদিয়া তেতিয়া ৰুট ৰুটি লগত খাবলৈ ধুনীয়া হয় মাংস খালে অ মাংস টেষ্ট টো যেনেকুৱা তেনেকুৱা আহি যায়
অ খোৱা নাই তেনেকে খাব লাগিব বনাই
মই সেই তেনেকে বনাবলৈ বেঙেনা ৰেডি কৰি থৈ দিছোঁ
অহ অহ বেঙেনা কি ঘৰৰ গছৰ নে ঘৰৰ গছৰ বেঙেনা নে কিনি আনিছ কিনি অনা অ
ঘৰত বেঙেনা গছত বেঙেনা লাগাই নাই ৰুইছোঁহে
অ
ডাঙৰ হোৱা নাই
উম
এ আজি বোলো তেনেকে বনাই থৈ দিম আৰু এতিয়া অকণমান মানে বেঙেনাখিনি ৰেডি কৰি থৈ দিছো চ এতিয়া মন গ'লে এতিয়া বনাম এতিয়া ম আকৌ যদি মন নাযায় তেতিয়া ৰাতিলৈ বনাম আও
অহ
এতিয়া মানে মাছ নাই মাছ আনিবহে সেইকাৰণে ভাবিছোঁ এতিয়া বনাওঁ নে নব আপোনাৰ মাছ নহ'লেও খাই ভাল লাগে
অ ভালে লাগে ন
নহ'লে অ তেতিয়া মাছখিনি নিদিলেও হয় আৰু তেনেকেও খাব পায় বি মানে হেৰি আহি টেঙা হেৰি এটা আহে যে খাই ভাল লাগে বিলাহী নি দিলেও খাব পাৰি ধুনীয়াকে তেনেকে
অহ বিলাহী নিদিয়াকেও খাব পাৰি নিকি
তে হেৰিটো নাহে আৰু টেঙাটো নাহে
টেঙাটো নাহে অ
এনেও টেঙা টেষ্ট টো আহিলে খাই বেছি
অ', চব অ', টেঙাটো বেছি ভাল লাগে যেনিবা।
টেঙাটো এনেও গৰমত এতিয়া ভালেই লাগে।
অ'। ঔটেঙা ক-কলি খাই নে, নেখাই? ঔটেঙা যে কলি এটা হয়, আমাৰ মানে এই পিছফালে, পিছফালে গছডালত ঔটেঙা লাগিছে যে, ঢেৰ সৰি, সৰি পৰি আছে কলি কেটামান তেনেকে হেৰি দি বনাই, ভাজি খাই ভাল লাগে নহয়, সৰু হৈ থাকোতে। কুমলীয়া হৈ থাকোঁতে অ', এনেকে হেৰি দি পেলাই আদা, নহৰু দি তাৰ পিছত আকৌ পাঁচপূৰণ কেইটামান সৰহকে দি পেলাই ভাজিব লাগে খাই ধুনীয়া লাগে ঔটেঙা কলিটো, মানে ঢেৰ সৰি পৰি আছে যে সেইটো কাৰণে সুধিছ
অ', থৈ দিবাচোন কেইটামান। অ', অ', এই ঘৰত মানুহ এজন আহিছে অকণ পিছত ফোন কৰিম ৰবা।
অ', হ'ব দিয়।
ৰাখিছো দেই।
অ', হ'ব দিয়ক, ৰাখক।